হেল্ল
হেল্ল' কৰণ আহ কি কৰি আছা ভাই?
এ ভাত খাই উঠলো ৰবা।
ভাত খাই ভাত খাই উঠিলা।
উম
চাহ কিহিৰে খালা পাছে?
এ দালি চবজি।
অ দালি চবজিৰে খালা।
অ
কাই বনাইছিল মাই?
মায়ে
আচ্ছা, আজি পিছে কেতিয়া উঠিলা তুমি?
এ আজি দশটা মান উঠিলোঁ ৰবা।
অ মানে কি দেৰি হয় তোমাৰ উঠাতে সদায়
এ দেৰি হয় মানে এ কালি গা বেয়া হৈছিল টেবলেট খালোঁ। এ তুমি চোন জানাই টেবলেট খালে টোপনিতটো বেছি দেৰিলৈকে হৈ যায়।
অ কাৰ কি কি হৈছে গা বেয়া মানে কি জ্বৰ হৈছিল নেকি?
এ চৰ্দি জ্বৰ টাইপৰ।
অ কেতিয়াৰ পৰা?
এ কালিয়ে হৈ গৈছে হঠাতে।
অ, বেছি ঠাণ্ডা ঠাণ্ডা খাই দিছা নিকি কিবা
ঠাণ্ডা নাই বতৰটোৰ কাৰণে হ'ব পাৰে।
অ, ঠাণ্ডা গৰম হৈ আছে তাৰ গৰমৰ লগে লগে যেতিয়া বেছিকে ঠাণ্ডা পানী খাই তেতিয়া বেছি বেয়া আৰু
এ সেইটোয়ে তে জিমতটো বহুত গৰম না আমাৰ সেইটো কাৰণে আহ
জিমত পিছে কেনেকুৱা মানে তোমাৰ ক'ত জিমখন আছে তোমাৰ?
জিম আমাৰ বৈশিষ্ট
অ বৈশিষ্ঠ চাইদে বশিষ্ঠ কোন খিনিত অহ
বৈশিষ্ঠ তোমাৰ মেঘা প্লাজাৰ অপজিটত।
মানে কোনপিনেদি যাব বৈশিষ্ট মেইনচ মানে এ তোমাৰ কোন এইপিনে যাব লাগে নেকি তোমাৰ আহ এইটো বিশাল যে আছে যে বিশাল সেইছাদেও যাব লাগে নেকি চিধা ন কোন পিনেদি যাওঁ তুমি সেইচাইদপা চিধাই যাব লাগে ন?
উম উম
কিমান দূৰ বিছালৰ বৰা
বিশালৰ পৰা তোমাৰ পাঁচশ মিটাৰ মান হব
আচ্ছা মোটামুটি কিমান দিন মান হ'ল তোমাৰ জিম কৰা
মোৰত হ'ব এতিয়া এক বছৰে হ'ব হ'ল
উ কেনেকুৱা জীৱন ঠিকে থাকে না মানে ভাল ন
অ ভালে হৈ যিমখন
তাতে কি অমিত কৰে নেকি জিম তাতে
অ উমিতৰ তাতে কৰে
মানে টাইমটো তোমালোকৰ একেলগে কৰা
নাই নাই সি মৰ্ণিং যায় মই ইভিনিং যাওঁ
একলগে কিয় নকৰা
আগতে একেলগ কৰিছিলো এতিয়া মানে সি তাৰ ঘৰৰ এখন দাদাক এটাৰ লগত অহা যোৱা কৰে স্কুটিত সেইকাৰণে গধূলি এতিয়া সি টেম্পুত আহিব লাগে ন
অ
সেইকাৰণে সি ৰাতিপুৱাই আহে ছয়টা বজাত
অ আচ্ছা মৰ্ণিং ছিক্সৰ ডে আহে
অ
অ চয়াৰ কিমান দিন হলে ন জিম কৰা
সিয় আৰু হব সিয়াৰ হ'ল সিও মোৰ লগতে লৈছিল মোৰ দুইমাহ পিছতে
আচ্ছা তুমি যে এই জিম কিবা সেই প্ৰ চ কিবা খোৱা নকি তুমি
ৰটিন নাই ৰবা খোৱাই নাই ঘৰৰে খাদ্য
খোৱাৰ নে কি ডায়েট কি কি কি খোৱা তুমি এনে
সেয়াই আৰু কণী কল বানানা চেক পিনাট বাটাৰ
ক কণী কেই কণ কণী কেইটা খোৱা পিছে
উনি সোৱা যায় চাৰিটা মান একদিনত
আচছা মানে তোমাৰ ধৰি লোৱা জিমটোৰ নামত আৰু জিমৰ নামত আৰু মাহটো তেনে খৰচা কিমান মানে জিম পইা প্লাছ খোৱাৰ পইা খোৱাৰ পইছা কোৱাচোন কিমান এনে
তিন প্লাছ খৰচা যায় তোমাৰ তিনি চাৰি হোজাৰ গুচি যায়
মানে জিমত কিমান যায়
জিমৰ তোমাৰ ফিজ নশ টকা গুচি যায় মান্থলি বাকী খোৱা চোৱা মিলি কিনে যায় আৰু
অওচটো যে খোৱা কিহত গাাহীৰৰ লগত
অ অটো ৰাতিপুৱা গাখীৰ কল এইবোৰ মিক্স কৰি দিওঁ
ডেইলি ৰাতিপুৱা খোৱা আৰু আচ্ছা এটো চয়াবিন চয়াবিন খোৱা নাই চয়া চাং
চয়াবিন খাওঁ বনালে খাওঁ মাজে মাজে
মানে এনেই নিজে মানে হে কৰি নাখা আৰু ডেইলি মানে নাখোৱা আৰু
ডেইলি নখাও চয়াবিন ডেইলি খাব নালাগে
বেয়া নেকি ছয়বে ডিল কোৱাটো
এ ডেইলি খোৱাতো মানে অলপ তোমাৰ চেষ্টৰ চাইজটো বাঢ়ি যায় ডেইলি খালে মানে
আচ্ছানে জিমৰ পৰা এনেে এনে কৈছে নেকি মানে ডেইল খাব নালাগে বুলি
অ ডেইলি মানে অলপ কমাই খাব দিছে চয়াবিন টো
এনে সপ্তাহত তিনদিন মান খাব পাৰি নে
পাৰি পাৰি অলপ অলপ
ঠিকে আছে চোন ভালে আছিল তোমাৰ।
উম,
পুৰা কৰি আছা জিম টিম একদম।
কৰি আছোঁ ৰবা। মানে হেল্থটো অলপ ভাল ৰাখি আছো।
অঁ, এই কিমান কৰা একঘণ্টামান কৰা চাগে জিম।
একঘণ্টা মানে তোমাৰ ভিৰ থাকিলে অলপ দেৰি হৈ যায়। ভিৰ নাথাকিলে হৈ যায় এক ঘন্টাত।
আচ্ছা মানুহ চানু আছে তাতে বাৰু,
অ মানুহ আহে বহুত।
তোমালোকৰ পেকেজিঙ চিষ্টেম নাই নেকি ধৰি লোৱা তিন মাহৰ ছয় মাহৰ এনেকুৱা।
পেকেজিং চিষ্টেমো আছে মই লোৱা নাই কিন্তু।
পেকেজিঙত কিমান পৰে পইচা, তিনি মাহত।
পেকেজিঙৰ তিন মাহত তোমাৰ হেৰি মান পৰে চাগে, অ থ্ৰী থাউজেণ্ড ফাইভ হানড্ৰেড মানকে পৰে চাগে থ্ৰী মাহত।
আৰু মাহত যদি তোমাৰ নখকে পৰে এ তিনিমাহ থ্ৰী থাউজেণ্ড ফাইভ হানড্ৰেড পৰে, কম কমহে পৰিব লাগে।
এতিয়া মও নাজানো ৰবা মই পেকেজিংটো চোৱা নাই কিন্তু এনে বছৰত তোমাৰ সেই হৈ যায় চাগে আঠ, নে ন হাজাৰ হৈ যায় চাগে বচৰত।
উম তহঁতৰ মাহত নশকে হয় ন দুগুনে ওঠৰ ন তিনি গুণ সাতাইশ, সাতাইছশ হয় তুমি যদি ই তুমি যদি পেকেজি ল পয়ত্ৰিশ তোমাৰ চাগে দুহজাৰ মান একৈশ মান পৰে চাগে পেকেজ। তিন মাহত মানে কোৱাৰটাৰ লি তোমালোকৰ।
আচ্ছা আচ্ছা হব পাৰে।
সেনেকে হব নহ'লে পঁচিছ মান হব পাৰে, কিয় পেকেজি অকমান মানে কোৱাৰ্টাৰলি বা ছিক্স মান্থ বা ইয়াৰলি কম কমেই হ'ব ন। যিমান পইচা দিব সিমান কম হৈ যায় বস্তটো।
অ অ
মই মান্থলি লও ন সেই কাৰণে ইমান চোৱা নাই।
পিছে কাম চাম নাই কৰা তুমি?
কাম নাই ক'ৰা ৰ'বা।
বিচাৰ চিচাৰি আছা না নাই?
বিচাৰি আছো পোৱাহে নাই।
মানে পালে কৰিবা আৰু,
পালে কৰিম। ৰেপিডো মাৰো নেকি সেয়াই ভাবি আছো।
ৰেপিডো এনেই মাৰি পাইছা নে কেতিয়াবা?
নাই নাই। চুইগি মাৰি পাইছো।
ৰেপিডো এই ৰ'দ খনত কেনেকে মাৰবাৰে ৰেপিডো।
এইটো হয় দে ৰেপিডোত সেয়ে দিকদাৰ। ব হঠাতে বোলে বতৰ চেঞ্জ হৈ গ'ল বৰষুণ দিলে তেতিয়াতো আৰু ৰখি থাকব লাগব।
তোমাৰ এই ৰ'দ এই ৰ'দত তুমি, এটা ভাৰা মাৰাই অৱস্থা বেয়া হৈ যাব। বোলে গাড়ী চাৰি, চাৰি থকা হ'লে বেলেগ কথা বা এই তিনিচকীয়া যে ইলেক্ট্ৰিক যে থাকে যে, সিবিলাক হলেও বেলেগ কথা বাৰু, মই অকমান সিহঁতি অকণ আৰাম পাবাই বাৰু ৰ'দতটো অকমান গাত নপৰে হা। ঘৰত পাবা আৰু বাইকেৰে, স্কুটিৰে চলাটোতো বাপ্পা অঁ! মানে কেনেকৈ কেনেকৈ যে মানুহ মাহান চলে তাকেহে ভাবিছোঁ। অঁ, এ আজি মই তোমাৰ এই গড়গাঁওৰ অফিচত গলো বেলতলাত।
অঁ।
মনো আধা বাটতে সেইকাৰণে। তাতে মা কেনেকা গৰম লাগছে।
এ চি নাই নেকি তাতে, এ চি নাই তাতে?
আৰে নহয় বাই স্কুটিৰে যে গ'লো যে তেতিয়া তাই কিনো যাওঁতে মোৰ অৱস্থা বেয়া। এ ৰদ খালোঁ। তাতে ভাবা এই খুজৰে তাতে ত এবি ত আৰু কিমান কষ্ট হব! তাকে এ আধা তাৰপিছত গলৰ বাৰ ইমান ভিৰ। মা- চব ইমান ডাঙৰ লাইন ভিতৰৰ পৰা বাহিৰলৈ, নকৰো সেইকাৰণে কালি যাম ৰাতিপুৱা আৰু। তাৰ পৰে তোমাৰ এই দেৰটা বজা পৰা আজি ডিউটি আছে ইভিনিং।
অঁ।
ত ডেৰতা বজাত মই ডিউটি যাব লাগিব ন, ত সেইকাৰণে মই তাতে হে- সেইকাৰণে ইমান লাম্বা লাইন বা তাতে টিকেট কটাৰ কাৰণে ইমান লম্বা লাইন তাতে আৰু ৰখাব। মাতিব তাৰপিছত কৰিব। ইয়েছ, তোমাৰ খেই কৰিব লাগিব ন তোমাৰ, টিকেটটো কাটব লাগিব ন। তোমাৰ নাম্বাৰ এটা ৰ'ব টোকেন নাম্বাৰ এটা থাকে ন, তুমি কৰি পোৱা নাই নেকি?
কি নাই ভাই, কি কৰিব গৈছিলা তুমি আধাৰৰ?
এ মন মানে একচুৱেলি এইবাৰ ইলেভেন আমাৰ ইউৰ ল'ৰা ন। তাতে কলেজৰ পৰা মানে তাৰ আধা মানে আমাৰ মুনু মানে এ ফাষ্ট ইয়েৰ পাৰে ন এইবাৰ- কিহৰ লৈছে, তাহ মানে কলেজৰ পৰা আৰু কি বুলি কয় তোমাৰ- কৈছে আধাৰ কাৰ্ড খনতো সৰুতে বনোৱা ন, এনে ফটো চিল আপুডেট কৰিছে ৰেজিষ্ট্ৰেচ কাৰণে।
অঁ আজিকালি আধাৰবোৰ নতুনকে দিয়ে ন, নতুন টাইপৰ।
অঁ মানে অঁ আপুডেট কৰিব দিছে মেইন কথা আৰু অৰিজিনেল বিলাক- এ সেইটো কাৰণে তোমাৰ গলো তাতে যাই চাওঁ অঁ মা কি ভিৰ। তাতে অকমান- পাঁচ মিনিটমান থাকিলে ভাবলো কি নাইৰে এই এনেকা যদি থাকোম ডিউটি আছে নিমিলিব। চ' সেইকাৰণে কালি ভাবছো চাৰে দশটা মান গৈছিলো একচুৱেলি হা। চাৰে দশটা বাজি গৈছে যাওঁতে। সেইকাৰণে চৰে চৰে ভাবিলো কি আ এই নাই কালি ৰাতিপুৱা মৰণিং আহিম। অঁ মৰ্ণিং নটা নটা আহি পাম, তাতে নটাত যাই পাম আৰু। চাৰে নটাত কেতিয়াবা আগে আহি ইমান লম্বা লাইন ধৰাতে আগে আহি ৰখি থাকিম। হা, তো- সেইকাৰণে কালি নটাৰ আগে যাম, যাই কেনে মানে কামটো কৰি ল'ম আৰু আৰু- কালিও মানে কালিও মানে মোৰ পিছ বেলাই ডিউতি আছে।
অঁ, অঁ।
ত সেইটো কাৰনে ভাবিছো আৰু।
ঠিকে আছে।
তোমাৰ পিছে এই আধাৰ কাৰ্ড চাধাৰ কাৰ্ড চব ঠিক ঠাকে আছে।
ঠিকে আছে ৰ'বা মোৰ এইবোৰ। মইতো কেতিয়া বনাইছিলো যেতিয়া এই আধাৰ কাৰ্ড এইবোৰো ওলাইছিল তেতিয়াতে ময়ও বনাই থোৱা।
আচ্ছা, আচ্ছা মোৰ আধাৰটো ঠিকেই আছে বাৰু মোৰ একো প্ৰব্লেম নাই, খালি এবাৰ- তোমাৰ এই নম্বৰটো প্ৰব্লেম আছিলে ন মানে ৰিটাৰ আধাৰ কাৰ্ড বনাইছিলো। এতিয়া মানে আমাৰ বি এছ এল এটা অফিচ আছিল। তাতে এটা যাগাত বনাইছিলো হা চব তাতে- তাতে তুমি ফ্ৰী কৰি দিয়া বাছ বি এছ এ আৰ চিম এখন ল'ব লাগিব তুমি বি এ আৰ। চিমৰ কাৰণে এশ টকা এটা দিব লাগে আৰু। বি এছ এমৰ আধা কাডৰ নম্বটো লিংক কৰি দিছে আৰু চ মানে একবাৰ নম্বৰটো চেঞ্জ কৰিবৰ কাৰণে গৈছিলো তেতিয়া তোমাৰ আধাৰ কাৰ্ডৰ অফিচ লাচিত নগৰত আছিল।
অ এতিয়া আমাৰ ইয়াতে চাৰ্ভেত আনিছে নেকি?
অ এতিয়া এই লাচিত নগৰৰ অফিচটো তোমাৰ বেলতলা চাৰ্ভছে আহিছে তোমাৰ।
অ অ।
অ তোমাৰ এখন তলত এখন মনখা আছে তাৰে তিনি নম্বৰ তালাত আছে তোমাৰ আধাকাডৰ অফিচটো। মানে লাচিত নগৰৰ পৰা তোমাৰ ই চিফ কৰিছে আৰু। তামাম সৰু যেন পালো ৰে তাতে তাতে ইমান ডাঙৰ আছিল অকমান ভালে আছিল। আৰু তাতে লাইন চাইন বাৰু পুৰা ভালকে ধুনীয়াকে ধৰিব পাৰি আৰু মজাকে এ চী ৰ তলত। ইয়াতে আৰু মা বাহিৰৰ পৰা লাই যাম চাব লাগে।
কৰিব নোৱাৰে নেকি?
নাই নাই তোমাৰ এইটো তোমাৰ মোবাইলত কৰিব নোৱাৰে তোমাৰ মোবাইলত তুমি অকল আধাৰ কাডটৰ সেইটো পাৰিবা ন নম্বৰ এতিয়া চেঞ্জ কৰিব পাৰিবা।
অকল এড্ৰেছ।
অ চব পাৰিবা আৰু তুমি চাগে আজি নম্বৰটো চ চব পাৰ কাৰে অপচন আছে চাগে। কোনটো এ অ তোমাৰ এটা বায়মেট্ৰিক অ কিমান লাগিব ন তোমাৰ ফটো চটো মাৰিব তোমাৰ হাত- এইটো আঙুলিত থাৰ্ম টো যে থাকে এইটো, থাৰ্মটো এইবিলাক দিব লাগিব না চো- টো আধাৰ কাৰ্ডৰ অফিচতে যাব লাগিব তুমি।
অহ।
মানে সেইটো কাৰণে তুমি কি বুলি কয় মোবাইল বা এইবিলাকত কৰিব নোৱাৰা আৰু।
অহ।
তাকেতো এইটো ইমান জ্বত ভাবি আছো কি কৰা যায়।
সেইটোৱেটো।
এইটো আৰু ভণ্টিৰ এইবিলাক প্ৰব্লেম মোৰ বাৰু এইবিলাক প্ৰব্লেম পাই পোৱা নাছিলো।
অহ।
আৰু মোৰো চেঞ্জ কৰিবা লাগিব চাগে মোৰোতো বৰ্তমান ছয় বছৰ মান আগতে- এইটো মানে আধাৰ কাৰ্ড বনোৱা ন, এতিয়া ৰ পৰা এই- ইমানতে চাগে আধাৰ কাড বনোৱা, তো আত বছৰে হ'ল তে মোৰো চাগে- এতিয়া মানে আপড কৰিব লাগিব আৰু ফটো খানে সৰু সৰু কালৰে আছে।
মোৰো একে ৰবা ফটোখন।
অ সেই কিছুমান জাগাত এই ফটো একচেপ্ট নকৰোঁ মানে। কেতিয়াবা যদি কেতিয়াবা যদি বাইচেন্ঞ্চ যদি ফটোখন দিব লগা হৈ যায় আধাৰ কাৰ্ড- বোলে এইটো যাগাত আধাৰ কাডখন লাগিল, তাতে বোলে- কি বুলি কয় তেতিয়া সেইটো একচেপ্ট নকৰিব আৰু।
উম উম।
তই সেইয়াে ভাবিছো মহানগৰত চেঞ্জ কৰিব লাগিব আৰু। আৰু এড্ৰেছটো মই গাঁৱত দি থৈছো ৰবা বৰ্তমান মানে পি আৰ চি বনালো ন কেইদিনমান আগত।
অহ অহ।
পি আৰ চি বনোৱাৰ কাৰণে মই এড্ৰেছটো গাৱত দিছিলো' আৰু। মানে প্ৰথমতে গুৱাহাটীৰে এড্ৰেচ আছিল। পি আৰ চি মানে নহলে পি আৰ চি কাৰণে গাঁৱৰ এড্ৰেছ কৰিলো মানে নহলে পি আৰ চী নহয় ন চো আৰু এতিয়া নালাগে নালাগে পি আৰ চী ওৱান টাইম দাইৰেক্ত ইনকাম চাৰটিফিকেটৰ নিচিনা নহয় আৰু সেই বস্তুটো। ইনকাম চাৰটিফিকেটে বছৰে অহ ইনকাম চাৰটিফিকেটে বছৰে - বছৰে